হেল্ল' অ শুনিছা?
অ কি কৰিছে?
এয়া তোমাৰ বহি পেলাই এনেকে মোবাইলটোকে চ চাই আছিলোঁ। তাৰপিছত তোমাৰ ফোন কৰিলে তোমাৰ ফোনটো কাট খাই গ'ল কিবা হ'ল এনেকৈ কেতিয়াবা হৈ যায় বাৰু কিবা এটা।
হয়, হয় নেটৱৰ্কৰ কাৰণে কেতিয়াবা হৈ যায়।
হৈ যায় অ, মই তাকে ভাবিলো থাৰ্টি ফাইভত এনেকে কিবা হৈ গ'ল পতকক মই বোলে আকৌ কি হ'ল বো এনেকে নিজে হেৰি হৈ গুচি গ'ল মানে, ভাত খালোঁ বাৰু, ভাত কৰি তোমাৰ আজি আমা আজি তোমাৰ নিৰামিষ ভাতেই বনালোঁ তোমাৰ মানে হেৰি দালি বনালোঁ আৰু তোমাৰ পাপ পৰ, পৰিলোঁ ভাত বনালোঁ, দা তাৰমানে দালি, মাটি দালি বনালো আৰু সৰু আলু গুটি ভাজিছিলো। সেয়া বনালোঁ, তোমালোকৰ?
উম, আমাৰো, আমাৰ মাছ আছিলে মানে পুখুৰী সিঁচিছিলে যে। পুখুৰী সিঁচোতে মানে বৰালি মাছ পাইছিলে শ'ল মাছ পাইছিলে শ'ল মাছ যেনিবা যোনে সহায় কৰিছে তেওঁও লৈ গ'ল। নিদিলেও বেয়া কথা হ'ল ন তেৱেঁই মেচিন হ'ল। অ, বৰালি মাছতটো আমাৰ ৰাখিলে।
তোমালোকৰ নিজৰ পুখুৰী চাগৈ।
খুৰি নহয় মানে বেলেগৰ হয় মানে এতিয়া বৰষুণ দিয়া নাই ন পানীতটো সিচিব লাগিব। নহলে পথাৰৰ শস্যটো বেয়া হৈ যাব ন।
সেইটোৱে সেইটোৱে, এতিয়া, এতিয়া, এতিয়াতো বৰষুণ নায়েই ন। তোমাৰ হেৰিয়েকে গোটেই, আমাৰ ইয়াতহে নাই আচলতে। সেইটোৱে, সেইটোৱে, তোমাৰ শ'ল মাছ আৰু এয়া হেৰি মাছ খাবলৈ ভালেই বাৰু এয়া মাছ পাবলৈকে নাই ন।
নাই, নাই লোকেল মাছতটো পাবলৈ নাই কিনিব গলে বহুত দাম পৰে ন। ভিটামিন বস্তু ন যোনবিলাক মানে আমাৰ যোন পথাৰে-চথাৰে পায় বা পুখুৰীত পায়।
সেইটোৱেই, ইয়াত এইটো মানে এইবিলাক কিনিবলৈ গ'লে বহুত দাম লয় তোমাৰ বহুত দাম হয়তো এয়া মাছৰ। শ'ল মাছ হওক, মাগুৰ মাছ হওক, তোমাৰ শিঙি মাছ, কাৱৈ মাছ এইবিলাক মাছেই বহুত দাম।
বিলাক চেঙেলী মাছ এনেকে সৰু-সুৰা মানে ঢেৰ মাছ পাইছে সেয়া দুই কেজি এক কেজি মান পালে। তাৰো আকৌ ভাগ হৈছে বাৰু।
সেইটোৱে, সেইটোৱে আকৌ অকলে দিয়াচোন নোৱাৰে ন। আকৌ যি জন থাকে সিহঁতকতো দিবই লাগিব।
তাকে, তোক খাও গলো কিনো আৰু আমাৰতো নহয় বেলেগৰে হয় বাৰু, আমাৰ নাই তেনেকে।
সেইটোৱে। আকৌ ধৰাচোন লগে-ভাগে খালেহে ভাল লাগে অকলেনো কিমান খাবা ন। উম, যিকেইটা পাইছে ধৰা লগে-ভাগে খালে একো নাই ভগাই মিলে খালে বোলে আ যায় ন, তেনেকুৱা আৰু।
সেইয়া আমাৰ বাৰু নিৰামিছে বাৰু তাৰমানে মাটি দালি বনালোঁ আৰু আলু ভাজিলোঁ, ভাত বনালোঁ তাৰপিছত তোমাৰ মানে আমাৰ আজি অহা দেৰি এই দেৰি হ'ল মানে মই টাউনৰ ফালে গৈছিলোঁ ওলাই পেলাই। তোমাৰ সন্ধিয়া হেৰি সাতটামানত গ'লোঁ গৈ পেলাই তাৰপিছত তোমাৰ আহোঁতে-আহোঁতে দেৰিয়ে হ'লগৈ, আহি তোমাৰ সেই চা নটামানত পালোঁহি। নটা মানত পোৱাৰ কাৰণে সেই তেনেকেই বনাই থৈ দিলো আৰু। আকৌ নাখালেও নহয় তোমাৰ ভোকো লাগে। সেয়া আৰু, গৰম
নাই চাব লাগিব, অ' এইটোয়ে গৰম পানী নোখোৱাকে থাকিব জানো। খাব লাগিবই, মানে মই গৰমৰ আপুনি বনালে চাবচোন কেতিয়াবা খাব মন নাযায় গোন্ধটো নাকত সোমাই যায়। যিকোনো বস্তু মায়ে বনালে এতিয়া মানে বস্তুটো চাইও ভাল লাগে।
ভাল লাগে সেইটো সেইটো হয় বাৰু কাৰণ নিজে বনাই তোমাৰ সদায় সদায় খাবলৈও মন নাযায়, আৰু এদিন লোকে বনোৱা‌ খাবলৈও ভাল লাগে। যোনদিনাখন মানে একেই বস্তুৱেই ধৰা আমি সদায় বনাই বনাই খাই থাকোঁ কিন্তু মানে কি হয়, যদি কোনোবাই এদিন বন্দেকে বনাই দিয়ে সেইদিনাখন কিন্তু খাবলৈ বহুত টেষ্টি লাগে আৰু মানে ভাল লাগে। তেনেকুৱা হয় মানে, আৰু শ'ল মাছে বেছ কিহেদি বনালে?
ক'ল মাছ নহয় বাৰু বৰালি মাছ বনাইছিলে। অ' এইটো মানে হেৰি কৰিলে মচুৰ দালি দিলে তাৰপিছত তাতে বিলাহী আৰু এনেকে নেমু চেপি দিলে। কচু দিছে, ভাজি ভাজি জালে এৰি দিছে, ভাল লাগিছে খাবলৈ কিন্তু বেয়া লগা নাই। মায়ে নাখালে মানে। আমাৰ ভোক নাছিলে, দুপৰীয়া বোলে পানী খাই খাই বোলে আৰু গৰমতে
ভানী খাই খাই গৰমতে, সেইটোৱে আৰু তাতে নিজে বনাই কৰি মানে গৰমত মানে আৰু বনাই থকা মানুহৰ বেছি গৰম লাগে। কি হয় তোমাৰ গেছত যোগাৰ পাতি কৰি মেলি এইবিলাক গেছত বনাওঁতে বনাওঁতে তোমাকে মানুহৰ যে খাবলৈ মন নোযোৱা হৈ যায় সঁচাকে, হয়ো বাৰু। আৰু কিন্তু আকৌ সেইটো এটা কথা তোমাৰ নোখোৱাকৈ থাকিলেও আকৌ পিছত আকৌ বেমাৰত পৰিলে দিগদাৰ হ'ব নহয় কাৰণ আজিকালি এতিয়া মানুহৰ মানে বহুত জ্বৰ চৰ্দি আহিছে অকমান মানে দুৰ্বল
আহিছে, আমাক ভৰ্তি কৰি হৈছে।
ুছে ন জ্বৰটো।
উম, জ্বৰটো আহিছে বৰ বেয়াকে হৈছে দুই তিনটা পিল খালে ভাল হয়। চর্দি টো এনেকুৱাকো হৈছে মানে পিল খালেও এৰা নাই।
নেৰে, আৰু তোমাকে লাষ্টত তোমাৰ জ্বৰটো ভাল হ'ব। তাৰপাছত তোমাৰ কাহটো ভালেই নহয়, ভালেই নহয়। তেনেকুৱা, তটো মানে পতকতে ভাল নহয় তেনেকুৱা মানে। এতিয়া আগৰ ধৰাচোন এইবিলাক মাছ বহুত পাইছিলে আৰু গাঁও অঞ্চলত এইবিলাক মাছ বহুত পায় আমাৰ ইয়াত তোমাৰ পায় কিন্তু মানে ইয়াত তোমাৰ এই লোকেল মাছ বুলিবলৈ তেনেকৈ নাই তুমি বজাৰত ধৰা গ'লে তেনেকৈ বিক্ৰী কৰিলে তেতিয়া পায় কিন্তু এনেই গাঁও অঞ্চলত কিন্তু এইবিলাক মাছ বহুত পায় দেই। এইবিলাক শাক পাচ পাচলিয়েই হওক ধৰা এয়া মাছৰে পৰাই হওক এতিয়া শাক পাচলি আমাৰ ইয়াতো বহুত নাপ পায়, গাঁৱলীয়া শাক পাচলি কিন্তু গাঁও অঞ্চলত তোমাৰ শাক পাচলি তেনেকুৱা বহুত আৰু লগতে তোমাৰ এয়া মাছ হওক কাৱৈ মাছ হওক চেঙনী মাছ হওক। তোমাৰ এইবিলাক বৰালি মাছ এইবিলাক বহুত পায় শ'ল মাছ এইবিলাকতো বহুত পায়। পুখুৰী চুখুৰী সিঁচিলে আৰু এতিয়া তাৰ মানুহবিলাকে কি কয় প্ৰত্যেকৰ ঘৰতে এটা এটা পুখুৰী থাকেই। পুখুৰীটোত মানে সিহঁতে, সিহঁতে মানে মাছ মাছ যিয়ে কৰে সেইবিলাক আকৌ ধৰা আকৌ যদি ধৰা দলনিৰ ফালে পুখুৰী থাকে দলনি পুখ পুখুৰীত আকৌ এয়া মাছ বাহিৰা মাছ বহুত সোমাই নহয়, এইবিলাক তোমাৰ মাগুৰ। কায়ৈ এইবিলাক শিঙি চিঙি মাছবিলাক বহুত সোমায় দলনি মানে পথাৰৰ।
অ'।
কিন্তু ধৰা এই তোমাৰ বহুত মিঠা আৰু ভিটামিনো বহুত আছে মানুহৰ। সেয়া খালে কিন্তু মান সেয়া খালে মানুহ বহুত তেজাল হৈ থাকে কিন্তু। সেইবিলাক যদি খাব মানে খাবলৈ পায় ভাল সেইবিলাক ধৰা মাছ আৰু এতিয়া। আমি ধৰাচোন ইমান দাম দি তুমি এসাঁজে খাব পাৰিম হয়নে।
সেইটোৱে।
কিন্তু স সদায়তো তোমাৰ খাবলৈ নোৱাৰা দিয়াচোন বহুত দাম সেয়া সেই চাৰিশ টকা পাঁচশ। শ টকামান আধা কেজিতে ল'ব নেকি চাগৈ। কেজি চাগৈ কেজি ছাগৈ সাতশ, আঠশ মান হ'ব তেনেকুৱা হ'ব দাম লয় কিন্তু বহুত। সেয়া আকৌ সেইবিলাক মাছ মা সেয়া মাছৰ তৰকাৰীটো বনালে যি দিয়ে নবনা কেলে সোৱাদ। টোৱেই বেলেগ হয় তোমাৰ খাবলৈ মানে।
উম।
তেনেকুৱা হয় বাকী এইটো। বাকী তোমাৰ পঢ়া শুনা ঠিকেই চলি আছে ন?
পঢ়া শুনা ঠিকে মানে মই যোৱা বছৰ বি এ কমপ্লিট কৰিলো। এটা চাবজেক্টত এৰিয়াৰ লগাৰ কাৰণে এবছৰ যেনিবা কমপ্লিট কৰিলো আৰু। দি দিওঁ নহলে। মানে চেমিষ্টাৰে, চেমিষ্টাৰে পইচা লয় ন বহুত। এইবোৰ এনেই যায় সেইকাৰণে ক্লিয়াৰ কৰি পেলালো যিমানে নলয় আৰু বোলো।
সেইটোৱে, সেইটোৱে ভালেই কৰিছা বাৰু এতিয়া মানে কিবা কিবি কিবা জব পালে মানে কৰিবা চাগৈ আৰু।
কৰিম মানে জবটো মই এতিয়া দেউতাই ভাবা নাই বাৰু দেউতাই কৈছে এতিয়া পঢ়ি থাকা বাৰু। ইমান ভাবিব নালাগে।
সেইটো এতিয়া এতিয়া বি এটো হেৰি কমপ্লিট হৈ গ'ল?
অ', কমপ্লিট হৈ গ'ল এতিয়া এম এটো কৰিম বাৰু এন্ট্ৰেন্ঞ্চ একজাম দিছো।
অ', একো নাই বাৰু ভালেই কৰিছা বাৰু পঢ়াটো কৰি থ'লে তোমাৰ এদিন নহয় এদিন কিবা নহয় কিবা এটা মানে পাবাই সেইটো বাৰু নিশ্চিন্ত ন। তোমাৰ ধৰা চৰকাৰে সেইটো চৰকাৰী ধৰা নহ'লেও তুমি।
ৰিলেও কিবা এটা কৰি। খাই থাকিব পাৰিম দিয়কচোন সোমাই হলেও নিজৰ কিবা এটা জ্ঞান। লে বেলেগক শিকাবও পাৰিম কিবা।
পাৰিবা সেইটোৱে, সেইটো
ন হলেও ঘৰত কিবা এটা ইনকাম হৈ থাকিব।
কৰিব পাৰিবা ধুনীয়াকৈ পাৰিবা কাৰণ কিয় তুমি এতিয়া এম এটো কৰাৰ পাছত তেতিয়া তুমি এই হেৰি কৰাৰ পাছত তুমি টিউশচন দছটাতে আজিকালি টিউচন কৰি ক'ম ল'ৰা ছোৱালী। পইচা ধৰা মানে ইনকাম এটা হৈ আছে ন সেয়া আজিকালি। আজিকালি মানে কি এজন দুজনক নকৰে তিনি মানে দহটা, পাঁচ বা তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীয়ে কৰি দিয়ে, তেনেকুৱাকৈ কৰিলেও তুমি ধৰাচোন আজিকালি এটা সপ্তাহত তিনিদিনকৈ টিউচন কৰে তিনিদিনকৈ কৰিলে ছশ টকা। টা মাহেকত ছশ টকা। কৈ লয় ন সেই তেনেকেও টো ভাল এটা তোমাৰ পইচা। পইচা লয় সেইটোৱেই তোমাৰ ইংলিছ কৰিলে ইংলিছত তিনিদিন কৰিলে ছশ টকা। অংক কৰিলে অংকত তিনিদিন কৰিলে ছশ টকা সেয়া ধৰাচোন তোমাক কেনেকুৱা তেনেকুৱা পইচা আহিব সেইটো ভাল এটা আৰ্নিং হ'ব তুমি মুঠতে যিয়েই নহওক। পঢ়া শুনাটো ক্লিয়াৰ কৰি ল'লে মানে চৰকাৰী চাকৰিয়ে যে পাব লাগিব সেইটো কথা নহয় ন। তুমি নিজৰ ভৰিত নিজে ধৰা কিবা এটা নহয় কিবা এটা কৰি খাব পাৰিবা আৰু। ভালেই কৈছা এতিয়া দেউতা-দেউ সেইটোৱে-সেইটোৱে, আৰু কম্পিউটাৰটো শিকি থ'লেও কিন্তু ভাল হয়। তুমি যদি সময় সুবিধা পোৱা, সেইটোও শিকিব পাৰে।
টো শিকি, আজি কালি ধৰাচোন কোম্পেনি ছো কোম্পেনীত এনেকুৱা ধৰা, কিবা, কিবি কৰিবলৈ হ'লেও কম্পিউটাৰটো জানিলেও মানে বহুত ভাল আৰু। আকৌ ধৰাচোন তোমাৰ সময়ো লাগিব ন।
হয়, হয়।
হে সেৱা ধৱা আকৌ তোমাৰ তাৰপৰা আহি কৰি আকৌ সময় সুবিধা মিলিব লাগিব, চবটো আকৌ লগাই ল'বও নোৱাৰ পইচাৰো কথা আহি পৰিল ন। তুমি কিন্তু এল নে, তেতিয়াৰ পৰাও যদি তুমি সময় পোৱা কিন, অ, সময় পালে টিউচন-চিউচন কিন্তু কৰি থাকিব পাৰা এতিয়াও যদি ধৰা তোমাক সময়-চময় মিলে।
পাৰো মানে আমাৰ গাঁৱত তেনেকে সৰু পোৱালি মানে নায়ে কম বহুত কম।
অ, সেইটো কাৰণে, আমাৰ
নাইনটেন, এতিয়া মই এতিয়া টিউচন কৰা লৰা ভালো নালাগে। এ, সিহঁতে কৰে মানে অলৰেডি। বেলেগত, এতিয়া মোক খুজি অনা নিচিনাটো ভাল নালাগে সিহঁতে যোনটো কৰি আছে।
সেইটো তেনেকে ভাল নালাগে সেইটোৱে। নিজে যদি ধৰা সোধে তেত তিয়া তুমি হেৰি কৰিব পাৰিবা।
কিন্তু এতিয়া এবাৰ ক, চেনীৰ পৰা হক, ফাইভলেকে বা ছিক্স ছেভেন এনেকুৱা পাৰি। নাইন টেনৰ ষ্টুডেন্ট বোৰ যিহেতু কৰি আছে সিহঁতৰ ঘৰ গৈ মই খুজাটো পচিবলো নহয়।
নহয়-নহয়-নহয়, সেইটোৱে। কাৰণ যদি ধৰা আগতে ধৰা তোমাক নিজে সোধে, তেতিয়া তুমি যে মই এনেই ফ্ৰী আছোঁ। কৰি দিব পাৰিম বুলি কোৱাটো বেলেগ কথা, কিন্তু এ য'ত এজনে কৰি থকাৰ পাছত তুমিতো এইটো সোধাটো বাৰু সেইটো হেৰিও নহয়, কিন্তু এনেই ধৰা ক্লাছ ছেভেন, ক্লাছ ছিক্স তেনেকুৱা ধৰণৰ ল'ৰা-ছোৱালী পালে মানে তোমাৰ ধৰা সুবিধাও হ'লহেঁতেন বা তেতিয়া তোমাৰ হেৰিও হ'ল হেতেনে এনেকে ধৰা আমাৰ ইয়াত আকৌ বহুত টিউচনটো কিন্তু বহুত চলে, আমাৰ ইয়াত টিউচন চিন্তাই চিন্তা মানে, কিন্তু আৰু ঘৰত মানে এটা, দু তাত, ল'ৰা-ছোৱালীয়ে আজিকালি টিউচন নকৰেই মানে গুৰুপ হিচাপে কৰে গৈ। মানে সিহঁতৰ মানে সুবিধা হয়, ধৰা যোনজনে ধৰ কৰেটি কণ সিহঁতৰো সুবিধা হয়, ল'ৰা-ছোৱালীও সুবিধা হয়। সেইটো কাৰণে মানে মিলাই পেলাই কৰে। আমাৰ ইয়াত কিন্তু সেইটোৰ পৰাও বহুত পইচাৰ মানে বহুতে মানে আৰ্নিং কৰি আছে, সেইটো ভালেই হৈছে বাৰু। মানে সেইটো এটা কিবা এটা জীৱিকাৰ পথ ওলাই গৈছে ন। আৰু কিন্তু মানে সেইটো মানে হেৰিটো ব্ৰেইনটো মানে চাৰ্প হৈ থাকে, যে যদি ল'ৰা সেইটো প-যদি পঢ়া শুনা তুমি ধৰা কৰিও আকৌ লগতে ল'ৰা-ছোৱালীক শিকায়ো থাক থাকিব পাৰে তেতিয়া কিন্তু ব্ৰেইনটো চাৰ্ফট হৈ থাকে, তোমাৰ মানে নিজেই মানে পঢ়ি থকা নিচিনাই হৈ থাকে, মানে সেইখিনি ৰিপিট কৰি থকা হয় ন পঢ়াটো। সেইটোৱেই। তেনেকুৱা হয় কিন্তু, সেইটো কাৰণে কিন্তু বহুত ভালেই। তুমি যিয়েই নহওক তুমি বাৰু বি এ টো কমপ্লিট কৰি লোৱা আগতে, যিহেতুকে দেউতাই কৈছে। তাৰপাছত তুমি যদি সময় সুবিধা পোৱা যলৈকে নিয়ে সময়ে জলৈকে নিয়ে ন।